হেল্ল' অঁ কি কৰি আছা
এনে আছো তুমি
অ মই তাকে আজি গৰম বেছি দিলে কাৰণে ওলাই নগলো বাৰু মই এনে বৰ্তমান এনেই বহি আছো
অঁ অঁ অঁ গৰম পৰিছে ন বহুত
আাই গৰম বহুত পৰিছে দেই
অ
পিছে ইদিন আকৌ গৰম বন্ধ বুলি গৰম বন্ধ পাইছে এতিয়া কিন্তু গৰম বন্ধত এতিয়া বন্ধটোহে ভালকে যোৱা নাই
অ
নাই এই গোটেই মাহছে এনেকে অ ব চাগে বেমাৰ বেমাৰ ে চাবে কি
অ কিবা প্ৰব্লেম হৈছে নেকি
ম একচেলি প্ৰব্লেম তেনেকে নাই কিন্তু এই অকমান বেছি গৰম পৰিলে মোৰ মই অকমান মানে মোৰ অকমান সেই ভাগৰ ভাগৰ এলেহুৱা এলেহুৱা লাগে আৰু তোমাৰ
অঁ সেইটো হয় বাৰু
হয় হয় হয় হয় হয়
বাকটায়া বন্ধ পালা কৰ'বাত খোৱা মেলা যোৱা কথা আলোচনা কৰা হৈছে ন
একেলি আলোচনা কৰিছিলো কিন্তু বস্তুটো নিমিলিছে নহয় এতিয়া আকৌ মোৰ তোমাৰ মইফালে কম্পিউটাৰ ক্লাছৰ হেৰি থাকে ক্লাছ থাকে বন্ধন নাই কিন্তু আৰু তোমাৰ তাকেই তাৰ মাজতে এ এ এ সপ্তাহ মান কৰি পনে কেতিয়াবা যাব হয় কিন্তু এতিয় এইফালে মানে কিন্তু তোমাৰ অলপ মানে খেলি মেলি হৈ আছে মোৰ। মানে টাইমতটো ভালকে মিলোৱা মিলা হোৱা নাই মানে এই তাৰিখে গ'লে সেই তাৰিখে আকৌ গাো ভাল নালাগে গৰম হৈ থাকিলে আকৌ ইদখে যাম বুলি ক'লে আকৌ হেৰি হয়। কিবা কিবি হৈ যায় মানে। অ', অ', মানে বস্তুটো অভাৰ লেইফ হৈ গৈছে দু্ত হয় হয় হয়। এতিয়া ছেপটেম্বৰলৈকে অক্টোবৰৰ প্ৰথমখিনিলৈকে তত নাই আৰু। কালি পহি আকৌ কলেজে শু হয় নহয় হয় কালি পঢহি তেওঁ কলেজ খুলিলে আৰু সেই দিগদাৰ হৈব কেনেকে যাওঁ সেইটোৱে চিন্তা লাগিছে।
হয় হয় হয় পিছে কি বুলি কয় তেজপুৰ যোৱা কথা আছিলে এইটো ভাল ডেষ্টিনেশচন দেই
অ
অ তেজপুৰত তোমাৰ অগ্নিগড় আছে হয় তাৰপাছত আকৌ অগ্নিগড় তাৰিছত আকৌ তোমাৰ ইফালে গলে তোমাৰ তেজপুৰ তোমাৰ ক'ৰ্টৰ ওচৰত তোমাৰ কিছুমান হেৰিও আছে মানে কিছুমান পুৰণা-পুৰণা প্ৰাচীন বস্তুবিলাকৰ মানে তোমাৰ সেই যদি বহুত দিন হৈ যায় তেতিয়া সেই ভঙা-চিঙাবোৰ থাকি নাযায় জানো?
অঁ।
তেনেকুৱা ৰুই সেই ভগ্নাৱশেষ‌ও আছে তাৰপা আকৌ তোমাৰ বহুতে মেণ্টেল হস্পিতেলখন চাবলৈ বুলিও যায়। তাৰপৰা আকৌ মহাভৈৰৱ মন্দিৰ আছে।
অঁ! তেনেকে কিন্তু মোৰ সেই পিনে যোৱা হোৱা নাই-নাই আজিলৈকে। যাম আৰু ভালে কোশলে থাকিলে ভৱিষ্যতত অঁ। তেনেকে যোৱা হোৱা নাই আৰু এই ইচ্ছা যায় এইবিলাক আহ ফুৰিব লাগে অলপ।
তাকেই-তাকেই উম! তাৰপিছত আৰু তোমাৰ বামুণী পাহাৰ আছে। তেজপুৰত বামুনি পাহাৰখনো মানে তোমাৰ আগৰ তোমাৰ সেই দিনৰ তোমাৰ কৈ হেৰি পাবা আৰু ভগ মানে ভঙা-চিঙা ভগ্নাৱশেষবিলাক পাবা আৰু বামুণী পাহাৰত।
অঁ।
তাৰপিছত আকৌ মাইথন টেম্পুল পিলাৰ বুলিও এটা আছে।
অঁ! তেনেকে শুনি থকা হয়।
হয়-হয়-হয়, দ পৰ্বতীয়া বুলি এখন দ পৰ্বতীয়াত মানে এদখ সৰু হতপেশ্বৰ বা সৰু পেশ্বৰ বুলি কৈছিলে এইখন আগতে মানে তোমাৰ ৰজা ৰাজবংশৰ এটা ৰাজধানী আছিলে। অৰূপেশ্বৰ সন্ধিয়া। তাৰ গেট যোনখন আছে বহুত পুৰণা শিলৰ গেট। সেইখন তোমাৰ আজি দুই-তিনি হেজাৰ বছৰ পুৰণা মানে দুই-তিনি হেজাৰ নহব আৰু তোমাৰ। তোমাৰ এনেকুৱা বাৰ তোমাৰ দ মানে এহেজাৰ চন মানৰ আজি খুব বেছি আঠশ-নশ চন মান পুৰণা হেৰি এখন আছে আৰু তোমাৰ গেট এখন আছে।
তেনেকে গৈছে নেকি আগে-পিছে আগতে যোৱা হৈছে নে তোমাৰ?
পিছে মই অলপ-অলপ গৈছোঁ। এবাৰ-দুবাৰ গৈছোঁ। কিন্তু বৰ একদম তেতিয়া সৰু আছিলোঁ যে বৰ ভালকে মনত নাই মানে। এতিয়া অকমান ডাঙৰ হলো যে এতিয়া সেইটো কাৰণে হেৰি কৰিব লাগিব। এতিয়া মানে বস্তুটো উমান পোৱা নাছিলোঁ। হয়-হয়-হয়। বস্তুটো ৰিয়েলাইজ কৰা নাছিলো মই।
অঁ!
তাৰ ওচৰতে বেলেগ-বেলেগো আছে বাৰু তোমাৰ কলিয়াবৰত তোমাৰ কছাৰী কি কছাৰী গাড হেৰিখন আছে তোমাৰ সেই ভঙা-চিঙা মূৰ্তিবিলাক আছে। ভগ্নাৱশেষবিলাক আকৌ তোমাৰ অ অগ্নিগড়ৰ ওচৰতে চিত্ৰলেখা উদ্যান আছে।
আহ তেনেকে যাব লাগিব বহুতখিনি আছে ঠাই যেতিয়া। আহ যাব লাগিব কৈছো এইখিনি যদি আছে এটা জেগাতে। যাব লাগে, চাব লাগে এইবিলাক।
তেজপুৰত মানে একেটা জেগাতে ধেই বস্তু আছে আমি তেজপুৰখন যদি ফুৰো বুলি কোৱা।
অঁ, বহুত দিনৰ কাৰণে যাব লাগিব আৰু গলে। সময় সুবিধা মিলাই চব। গলেটো বাৰে বাৰে যোৱা নহয় ন একে অঁ এক গৈ কি অঁ লোগ বিলাক তাতে চাই আহিব পাৰো।
তুমি এসপ্তাহ থাকিব লাগিব তাত গৈ পিনে এসপ্ত সপ্তাহত মানে সাত দিনৰ এদিন এদিনকে এটা এটা ডেষ্টিনেশচন তেনেকুৱা।
অঁ ঠিকে আছে দেখোন, আৰু ফুৰিব গ'লে তেনেকুৱা জেগা বিলাকো যাব লাগে যিহেত এইটো আ বহুত পুৰণি বস্তু বিলাকেতো ইতিহাস টাইপৰ ন সেইবিলাক চোৱা চিতা কৰিব লাগে আৰু।
তিনিচুকীয়া ৰেলৱে হেৰিটেজ পাৰ্কখন গৈছা নে নাই?
অঁ গৈছোঁ গৈছোঁ তাত গৈছোঁ।
অঁ অঁ অঁ ডিগবৈ মিউজিয়াম গৈছা।
অঁ, ডিগবৈত নাই যোৱা দেই।
ডিগবৈ মিউজিয়ামখন যাবলৈ ভাল।
আঁহ
তাত আৰু একচুৱেলি মিউজিয়ামো খোলা আছে। তোমাৰ ইয়াত কিন্তু ৰে'লৱে হেৰিটেজ পাৰ্কৰ মিউজিয়ামটোচোন তোমাৰ বন্ধে থাকে।
অঁ অঁ সেইটো হয়।
হয় হয় হয়।
আচলতে এনেকে ফুৰিবলৈ যোৱাৰ কথা পাতিলে পিনে সকলো বস্তু ক'ত কেনেকে কি এইবিলাক জানি মেলি যাব লাগে আৰু, অঁ যাতে কিবা এটা নিজেও গম পোৱা যায় তেনেকুৱা ধৰণৰ আগত তাতে মানে আহি পেলাই যাতে যা বেলেগকো তেনেকে'ব পাৰো, যে এনেকুৱা এটা জেগাত তেনেকুৱা তেনেককা আছে তেনেকুৱা বিলাক জেগা বিলাক গৈ ভাল লাগে আৰু তাকে তুমি ক'লা আছা অঁ অঁ, তেজপুৰ ফালে তেনেকুৱা জেগাবিলাকত যোৱাৰ ইচ্ছা যায় আৰু এনেকৈ ক'লে।
বুঢ়া পাহাৰ পাৰ হৈ যায় এইফালে কাজিৰঙাও এডোখৰ পাই যায় তেজপুৰ যদি যোৱা তুমি।
অঁ
মানে তেজপুৰলৈ যোৱা জাৰ্ণিটো বহুত ভাল মানে।
ভাল অঁ
তোমাৰ এইফালে ৰংঘৰ কাৰেংঘৰতো সোমাই যাব পাৰা। তুমি নিজ
অঁ ৰংঘৰ কাৰেংঘৰ মই শিৱসাগৰৰ মই সেইফালে গৈছিলো। এবাৰ মানে কি কি হ'ল এ সময় অলপ নাটনিৰ কাৰণে এ সোমোৱা নহ'ল তাৰমানে। ওচৰে দি পাৰ হৈ আহিলো ৰাস্তাই দি।
অঁ অঁ অঁ, কলে গৈছিলা বাৰু।
শিৱসাগৰৰএতিয়া কেনেকে কওঁ। উম মাহী ছোৱালী এজনী তাই তাইত মানে তাত মানে। এই মেডিকেল এখনতে কৰি আছিলে।
অ
তাই ৰুম লৈ কিনে থাকিছিলে। সাগৰ কোনোবা জেগাখিনিতে, ভালকে মনত পৰা নাই মোৰ জেগাখিনি নাম পাহৰি গৈছো। তাত তেনেকে থাকিব যায়, তাই ৰুমতে গৈছিলো আৰু।
তোমালোকৰ সেইখনৰ নাম কি যে, গাঁওখনৰ নাম এতিয়া বৰ্তমান গুৰি জানৰ।
ল্ল'
তোমালোকৰ গাঁওখনৰ নাম বৰ্তমান
অঁ অঁ গুইজান এইডোখৰ নৌপাওঁতেই বৰগুৰি পাৰ হৈ বৰগুৰি বাইপাছ পাৰ হৈ গতিকে নশৰাই গাওঁ বুলি কয়।
অঁ অঁ নশৰাই ন? অ' অ' অ'। পিছে কি বুলি কয় এতিয়া তোমাৰ মামাহঁতৰ ঘৰ ক'ত মাহঁতৰ?
মাকুমে পৰে।
মাকুম পৰে ন মাকুমৰ কোন ডখৰ?
আৰু
বাৰেকুৰি হয় ন, বাৰেকুৰি কোন ডখৰ?
অঁ বাৰেকুৰি এইডখৰ খাটোৱাল বুলি কয় গাঁওখনৰ নাম।
খাটোৱাল গাঁও বুলি কয় ন?
অঁ খাটোৱাল গাঁও অঁ।
অঁ অঁ।
আহ তাত উম মানে খাটোৱাল গাঁৱত এ কি কওঁ উম এইটো অইলৰ খাটৰ কাৰণে বিখ্যাত দেই অইলৰ খাট আছে বহুত।
হয় হয় হয় আমাৰ পাপাই অঁ পাপা পষ্টিং হৈছিলে তাত মাজতে এ জুই লাগি থাকোঁতে। মাজতে হেৰি হোৱা নাছিলে জানো তোমাৰ গেছ গেছ ফায়াৰ হোৱা নাছিলে জানো তাত?
অঁ হৈছিলে হৈছিলে অঁ সেইফালে এ অঁ বাগজানত হৈছিলে এইটো।
অ' সেইটো বাগজানত হৈছিলে নে? অঁ অঁ অকে অকে অঁহ। অঁ অঁ।
অঁ ওচৰে এই গাঁও বিলাক চুবুৰীয়া ওচৰা ওচৰি আৰু এই এনেকুৱা।
হয় হয় হয় সেইফালে মানে এনেই বিশ অ' সৰু সৰু সৰু সৰু ঢেৰ গাওঁ আছে যে বিশখন মান?
আছে আছে বহুত বহুত গাঁও আছে অঁ।
অঁ আছে বিশখনমান গাঁও আছে বেছিভাগ তাত ম মৰাণ জনজাতিৰ লোক আছে।
হয় হয় হয়।
অঁ আমাৰ মাঁ যিহেতু মৰাণেই হয়।
অ' অ' অঁ, তোমালোকৰ দেউতাহঁতে সেই মটক নে সেই
না মৰাণেই হয়, কিন্তু আমাৰ এইডখৰত মানে কি হয় এ আ যেনেকে বাৰেকুৰি অঞ্চলত মানে চব মৰাণ বুলিয়ে জনা যায় আৰু বে বেছিভাগ মৰানে আছে তাত। অঁ কিন্তু আমাৰ এতিয়া যোনখন গাঁৱত বৰ্তমান মই বাস কৰি আছো ইয়াত মানে বহুত মি ক্স মানুহ আছে, ইয়াত আছে মৰাণো আছে মটকো আছে তে তেনেকুৱা আৰু। অঁ আমি এনেকুৱা সঠিককৈ আমি মৰাণেই হয় বাৰু। মিক্স লগত থাকো কাৰণে,
হয় হয়।
তাৰপছ তাৰ পিছত আকৌ
আজি বতৰটো অলপ ভালে কৰিছে দেই ইমান ৰদ দিয়া নাই।
অঁ সিদিনাখন নিচিনা দিয়া নাই বাৰু, কিন্তু মাইলডলি এতিয়াও দিয়ে আছে।
অঁ অলপ কম আছে আগতকৈ।
যে মাৰ মাৰ্ঘেৰিটা ফালে যাবলৈও ভাল তোমাৰ সেইফালে কি বুলি কয় সেই কেটেটং মনেষ্ট্ৰি বুলি এটা আছে তোমাৰ আকৌ সেইফালে চাৰিটা পাঁচটামান বুদ্ধ বিহাৰ আছে, আৰু তোমাৰ সেই পাৰ্কখন আছে ৰেলৱে চৰি ৰেলৱে হে ওলাইছে তোমাৰ ক'ল্ড হেৰিটেজ পাৰ্ক বুলি পাৰ্ক এখন আছে। এখন তোমাৰ ৰে'লৱে হেৰিটেজ পাৰ্ক অৱ অৱ অৱ ক'লড ক'ল্ড হেৰিটেজ পাৰ্ক বুলি এখন আছে মাৰ্ঘেৰিটাত। তাত মানে প্ৰথম প্ৰথম কয়লাৰ হেৰি হৈছিলে যে গ্ৰীলিং হৈছিলে।
অৱ। সেইফালে যোৱা নহয় আৰু তেনেকে মানে সময়ো আৰু লগৰ লগৰ লগত গ'লে ভাল লাগে। বা ফেমিলিৰ লগত গ'লে ভাল লাগে, অৱ। ভাল ভাল সেনেকে চপফালে মিলিব লাগে আৰু, অৱ। পাৰি পাৰি অ ওলা ওলাবা এদিনকে যাম আৰু উম
হয় হয় হয়।
যাব লাগে এতিয়া ফুৰিব লাগে এতিয়া তুমিও যদি ফ্ৰী থাকা ময়ো যদি থাকো মিলাই মেলি। এইকেইদিন ফ্ৰী আছো দেই, অহ অহ আছো আছো ফ্ৰী আছো।
অৱ জাষ্ট অকণমান তেলৰ যদি হেৰি মিলোৱা যায় এইকদিনতে প্লেন এটা বনাব পাৰি।
পাৰি পাৰি অৱ।
তেল মিলাই মেলি
তোমাৰ লগৰ কোনোবা আছে যদি কৈ দিবা আৰু মোৰ অ তেনেকে উলিয়াম আৰু।
প্লেন বনাই আছিলোঁ এইদিনতে।
অৱ।
অৱ অৱ তোমালোকে যদি জইন কৰা তেতিয়া ভালেই লাগিব।
পাৰি পাৰি।
হয় হয় হয় তাকে মই চাই লও দেই তোমালোকে যদি চিৰিয়েচলি কৈছা তেতিয়া কনচিডাৰ কৰিম মই।
অৱ।
উ
উম উম উম হয় হয় হয়।
তোমালোকৰ সেই সিহঁতকো সেইসতকো লগ ধৰিবা ধ্ৰুৱ আৰু ৰিকি হতঁক।
অৱ ধ্ৰুৱ ৰিকিহঁতকো অ তাহাঁতে অৰুণাচল যোৱা ক প্লেনিং বনাই আছে আৰু গুৱাহাটী যোৱা প্লেনিং বনাই আছে সেইটো কোনফালে যায় সিহঁতে গম নাপাইছো গুৱাহাটী মানে জুবিন ক্ষেত্ৰ যোৱা কথা পাতি আছিলে।
অৱ অৱ জুবিন ক্ষেত্ৰত যাব নেকি অৱ অৱ অৱ।
কি আছিলে আৰু
অৰুণাচল ক'ত যায় তাহঁতি?
অৰুণাচল দামবুক পিনে যাব নেকি?
দামবুক পিনে ন অৱ।
অৱ।
মই গৈছোয়ে বাৰু এইবিলাক ওচৰা ওচৰি অৰুণাচল যিমান খিনি আছে।
অৱ অৱ তেনেকে যোৱা হয় গ'ল্ডেন টেম্পুল মই গৈছোঁ।
উম।
অৱ সিমান সিমান হঠাতকে আগত মই তেনেকে যোৱা নাই দেই এবাৰে গৈছিলোঁ। আৰু অৰুণাচল গেটৰ ওচৰত মই দুবাৰ তিনবাৰ মান গৈছোঁ কিন্তু তাতকে আগত মানে গল্ডেন টেম্পুলে লাষ্ট।
অ অ অৰুণাচল গেটৰ ওচৰত তোমালোকৰ কোনবা আছে নেকি বাও।